অঁ
নমস্কাৰ কি কৰিছে?
আছো ৰব এইমাত্ৰ ভাত খালো।
উম ক'তো যোৱা নাই নেকি!
নাই নাই ক'তো যোৱা নাই ইমান গৰম এইকেইদিন।
অঁ বম্বুবাচী মেলা চাব যাব লাগিছিল।
অম্বুবাচী মেলা শেষেই হ'ল দেখোন।
অঁ শেষ হ'ল আগতে যাব লাগিছিল।
অঁ মই নাজানো পিছে কি হয় অম্বুবাচী মেলা আপুনি মোক অকনমান বুজাই হব নেকি কি হয়।
আহ অম্বুবাচী মেলা নাজানে নেকি অম্বুবাচী মেলা আমাৰ যে নীলাচল পাহাৰ আছে কামাখ্যা। শষা মন্দিৰ।
হয়।
এই নীলাচল পাহাৰত থকা কামাখ্যা মন্দিৰত প্ৰতি বছৰে অনুষ্ঠিত হয় এইটো
এইটো এ চাৰি দনৰৰ বাবে হয় তিনি দিন একদম অঁ চাৰি দিনৰ কাৰণে হয় সেইটো বহাগ আৰু আহাৰ মাহত হয় উম। ইয়াৰ বিষয়ে একো নাজানে নেকি।
ইয়াৰ বিষয়ে মই শুনা নাই বহুত দূৰৰ দূৰৰ ঠাইৰ পৰা মানুহ আহে অকল এইখিনিয়ে মই শুনিছো।
অঁ নেকি! ইয়াত মানে বেলেগ একো নাই ইয়াত তিনি দিনৰ কাৰণে। পূজা কৰা হয়। তাৰ কামাখ্যা দেৱীক
কিয় পুজা কৰা হয় কিবা নিয়ম আছে নেকি?
নিয়ম আছে মানে কামাখ্যা মন্দিৰতো উৎপত্তি সম্পৰ্কে কাহিনী আছে বাৰু। হয়।
কাহিনী আছে কব পাৰে বাৰু আপ পুনি কি কি হয় মই শুনিব বিচাৰিছোঁ?
উম তেতিয়া মোৰো ভালকৈ মনত নাই বাৰু। সেনেকে হলে অকনমান কৈ দিছো। আমাৰ হিন্দু ধৰ্ম গ্ৰন্থ অনুসৰি যেতিয়া দেৱী সতীৰ মৃত্যু হৈছিল তেতিয়া মানে ভগৱান শিৱ শিৱই খঙত আৰু দুখতে গোটেই মৃতটোলৈ সমস্ত পৃথিৱীখন ঘূৰি ছিল। আৰু সেই সৃষ্টি ৰক্ষা কৰিবলৈ ভগৱান বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰে অ দেহেটো এখন টুকুৰা কৰি পেলাইছিল।
একাৱন্ন টুকুৰা কৰি পেলাইছিল।
উম। আৰু সেই যে একাৱন অ সেই যে একাৱন্ন টুকুৰা কৰি পেলাইছিল সেই টুকুৰাবোৰ মানে পৃথিৱীৰ বিভিন্ন ঠাইত ছিল আৰু য'ত য'ত পৰিছিল মানে প্ৰত্যেকটুকুৰা সেই প্ৰত্যেক টুকুৰা পৰা জেগা খিনিকে শক্তিপীঠ বুলি কোৱা হয় গম পাই চাগে শক্তিপীঠ বহুত। বহুত জেগা আছে। আৰু তাৰে ভিতৰত সতিৰ যোনটো প্ৰজনন অ শ বা জনী বুলি কয় সেইটো পৰিছিল আমাৰ এই নীলাচল পাহাৰত।
হয়।
অ সেইবাবে আমাৰ ইয়াতে কামাখ্যা মন্দিৰ স্থাপন হ'ল। আৰু ইয়াতে অম্বুবচীৰ মেলা পাতা হয়।
হয় অম্বুবাচী মেলাত দেখিছো বহুত। দূৰৰ দূৰৰ পৰা মানুহ আহে বহুত বিশ্বাস কৰে লেবি।
অ সাধু হয় নে কি সেই বেছি হয় আগত অমান বেছি হয়।
হয়।
আৰু প্ৰধানকৈ যি তান্ত্ৰিক আৰু অগৰি সন্যাসীসকল থাকে সেইবিলাক বেছিকৈ আহে কামে। কামাখ্যা মন্দিৰত মানে অম্বুবাচী মেলাৰ সময়ত ই অলপ বেছিকৈ আহে। উম উম আৰু অংগগষ্ট দিয়া হয় যেতিয়া কামাখ্যা মন্দিৰ তিনিদিন বন্ধ থাকে যে পূজাৰ টাইমত এই তিনিদিন তাৰ মমানে একদম মন জিৰ দুবাৰ বন্ধৰ থাকে তেতিয়া পূজা পাৰ্বণ একো নহয় মানে সেই তিনিদিন
পূজা পাৰ্বণ হয়।
কোনেও দৰ্শনো কৰিব নোৱাৰে এই তিনি দিনত।
হয় হয় সেই তিনি দিনটো আৰু আমাৰ ঘৰৰ ফালে আমতি বুলিও কয় ন। এইটোতো পালন কৰা হয় ঘৰত- -
অ লগৰ কাপোৰ ধুই দিয়ে চাৰি দিনত। দিনা সকলো
হয় সেইটো বিশ্বাস কৰে আৰু।
মাটি কাটে বা কিবা খনন কাৰ্য থ সেইবিলাকো মানে এদিন এদিন বন্ধ থাকে চাৰিদিনৰ দিনাই যেতিয়া দেৱীৰ দুৱাৰ খোলা হয়, তেতিয়াহে দেৱীক মানে দৰ্শ ন কৰিব পাৰি আৰু মানে অংগ বস্ত্ৰ বুলি থাকে এবিধ। ৰঙা কাপোৰ মানে দেৱীৰ আসনত দিয়া থাকে। সেই কাপোৰ বিলাক চবকে অকনমান অকনমান
মানে সকলোকে দিয়ে আৰু।
উম, যাব লাগে বাৰু যদি গৈ পোৱা নাই। উম বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে।
হয়, কিন্তু এইকেইদিন ইমান ৰ'দ দিছে, ইমান গৰম। গা বেয়া লাগিব বুলিহে যোৱা নহল আৰু।
উম।
তেনেকুৱাই মোৰ পৰীক্ষাও আহিছে। সেইটো কাৰণত পৰীক্ষাৰ কাৰণেও অকণমান পঢ়ি আছো।
হয় নেকি? কি পৰীক্ষা?
পৰীক্ষা এটা আহিছে আপোনাৰ শিক্ষকৰ কাৰণে পৰীক্ষা হয় যে, সেই পৰীক্ষাটো।
ঠিক আছে বাৰু, পৰীক্ষা তোমাৰ এইবিলাক বহুত সৰু সৰু প্ৰশ্ন আহে ন আজিকালি?
হয়, মই পঢ়ি আছিলো আপুনি ফোন কৰোতে পঢ়ি আছিলো মানে।
এই পৰম্পৰাগত বাদ্য যন্ত্ৰৰ বিষ বিষয়ে পঢ়িছে নে নাই? আজিকালি সেইটোও মানে সুধে আৰু। বাদ্য যন্ত্ৰ যিবিলাক আমাৰ আগৰ দিনত একদম আছিল অসমীয়া বাদ্য যন্ত্ৰ হওক বা লোক সংস্কৃতিৰ বেলেগ বেলেগ বা দ্য যন্ত্ৰ সেইবিলাকৰ নাম সুধি দিয়ে।
অসমীয়া বাদ্যযন্ত্ৰৰ অসমীয়াৰ বাদ্যযন্ত্ৰ বুলি কলে এতিয়া অকনমান জানো বাৰু। ঢোলৰ বিষয়ে জানো।
বা এইখিনিয়ে বহুত। সেইবিলাকৰ নাম কি কি হুটি দিলে। আপনি সুটলিৰ নামটো শুনিছে নে নাই বাদ্যযন্ত্ৰ।
সুতুলি।
উম।
সুতুলি শুনা নাই। কি হয় সুতুলি?
সুতুলিও এটা বাদ্যযন্ত্ৰই হয়। মুখেৰে ফু দি বজোৱা বাদ্যযন ত।
হয়, গগনাৰ নিচিনা আৰু।
চেহনাই শুনিছো।
হ।
আৰু আপোনাৰ আহোমৰ দিনৰ কথাবিলাকো আহেই। শিৱসাগৰৰ কচাৰ বিলাক আহে, পৰীক্ষাত সেইবিলাকে অহা দেখ খা যায়।
অ।
এইটো
অ প পো পেঁপা কেনেকে বনাই গম পাই নেকি? আমি যে যত পেঁপা যে বনাই। এ পেঁপা যে বজাই বিহুত বজায়।
পেঁপা কেনেকে বনায় সেইটোটো মই নাজানো। জনপ্ৰিয়তা বেছি কিন্তু আজিলৈকে সেইটো মই পঢ়া নাই কেনেকে। বনায়।
এই খাগৰি বা নলেৰে মূল যন্ত্ৰটো সাজি উলিওৱা হয়। আৰু তাত মহৰ শিং বা আন নলি সোমোৱাই তপা সজা হয় যিটো আমাৰ। বিহুত ব্যৱহাৰ কৰা হয় থলুৰ লগত। তা শুনিছে এককাৰা শুনিছে ন নাই।
হয় দতৰা শুনিছো এক তাৰ শুনা নাই।
হয় নেকি। এক তাৰাটো হ'ল জাতিলৰ যে খোলটো থাকে। জাতিলাওঁ চিনি পায় জাতিলাওঁ।
জাতিলাওঁ চিনি পাওঁ জাতিলাওঁ জাতিলাওঁৰে বনাই নেকি।
জাতিলাও য খোলা খোলাটো থাকে খোলাৰ লগত মাত্ৰ এডাল তাৰি বান্ধি। বাদ্যবিধ তৈয়াৰ কৰা হয় আৰু ইয়। আৰু এটা নাম আছে লাওটকাৰী বুলি।
লাও তকাৰি এই নামটো আজি। প্ৰথম দিনাখনহে শুনিলোঁ মই আগত।
অঁ মানে এনে দতৰাতটো চিনি পায় একতৰাটো চিনি নাপায়। এইটোতো গোৱালপাৰা, জিলাৰ গোৱালপাৰা জিলাৰ বহুত বিখ্যাত গল লোকগীতত এই শিল্পীসকলে এই ব্যৱহাৰ।
হয় হয়। মইটো শুনা নাছিলো আজি। লাওঁত পাৰি মই মনত ৰাখিম বাৰু
উম।
এইটো পৰীক্ষাত আহিলে মই লিখিব পাৰিম।
আহঁ।
হয় বাকী এতিয়া কি কৰি আছে
এতিয়া মই এই পৰীক্ষা কৰিব নি পঢ়িয় আছো মইো পৰীক্ষাতে প্ৰস্তুতি চলাই আছো।
প্ৰস্তুতি চলাই আছে ভাত পানী খালে নে
ভাত পানী খোৱা নাই বাৰু এতিয়ালৈ।
ৰাতিপুৱা জলপান খাইছিল নেকি!
উম খাইছিলো অখন ম
হয়। এতিয়া কি কৰিব আৰু পঢ়ি পিনে।
পঢ়ি উঠি অকনমান ফুৰিব যাম আৰু
ফুৰি শুৱাল গুচি পিনে হয় শুৱাল গুচি ঠাইখনো বহুত বিখ্যাত মই পঢ়ি আছিলো তাতেওঁ শুৱালকুছিৰ বিষয়ে পাইছোঁ।
অঁ আলকুচিতটো পাঁচ মুগাৰ কাপূৰা কৰ নে! বিখ্যাত বিদ বহুতো মানুহৰ বিয়া পাৰ্বন থাকিলে শুৱালকুছিৰ পৰাই পাট কাপোৰ নিব আহাই বেছিভাগ
শুৱালকুছিৰ হয় মোৰ বহুত লগৰীয়া আছে যোনে শুৱালকুছিৰ পৰাই কাপোৰ কিনিছে বিয়াৰ কাৰণে হওঁক বা ঘৰত কিবা উৎসৱ পাৰ্বন থাকিলে। তাৰ পৰাই লব আহে।
আহঁ ইয়াৰে কাপোৰতটো ভাল সেই সেইকাৰণে আজিকালি মানে বহুত মানে মানুহে বিভিন্ন ধৰণৰ আৰু পাট মুগাৰ কাপোৰ বুলি কৈ কিনে বেলেগ ধৰণৰ কাপোৰ বিক্ৰী কৰি আছে। তো তো সেইকাৰণে মানে শুৱালকুছিতে আহিব লাগে। ইয়াৰপৰা মানে একদম ধছা পাট মুগাৰ কাপোৰটো
পোৱা যায়, হয়। হয় - হয়, পৰীক্ষা কৰি দিয়ে বুলি মই শুনিছিলোঁ। পৰীক্ষা কৰি দিয়ে। তাৰে কাপোৰৰ লগত একো সংমি- মানে মিশ্ৰণ নাথাকে। বেলেগত মানে আপোনাৰ ধৰক মিশ্ৰণ থাকে বুলি শুনি ছোঁ।
অ'। সেইটো হয় বাৰু। সেইকাৰ ণে আহে আৰু, বহুত মানুহ আহে ইয়াতে।
হয়। আপুনি গৈয়ে থাকে নেকি শুৱালকুছি?
অ' আমাৰ ঘৰৰ ওচৰতে হয়।
ঘৰৰ ওচৰতে হয়। আ পোনাৰ ঘৰ ক'ত, আছিলে? সেইখিনি- ঠাইখিনি কি বুলি কৈছিল?
বামুণ্ডি।
মামুণ্ডি। শুৱালকুছিৰ ওচৰতে পৰে। কিমান হয়? কিমান কিলোমিটাৰ মান হয়?
সাত কিলোমিটাৰ - আঠ কিলোমিটাৰমান হ'ব আৰু।
ত কিলোমিটাৰ আঠ কিলোমিটাৰ। হয়। বামুণ্ডিৰ বিষয়ে শুনিছোঁ আগতেও। তাত এটা দেৱালয় আছে নহয়, ধাৰেশ্বৰ দেৱালয় হয়, আকাশীগংগা আছে বুলি শুনিছোঁ।
অ' ওপৰত আকাশীগংগা আছে আৰু আপোনাৰ সেই অঁকা আছে এটা উম, অভিমন্যু যে সোমাইছিল, চক্ৰবেহু এটা অঁকা আছে।
চক্ৰবেহু।
উম। আৰু আকাশীগংগাৰ পৰা মানে আপোনাৰ পানী গোটেই বছৰতৰতো ধৰি কিনে পৰি থাকে।
গোটেই বছৰ ধৰি পৰি থাকে। হয়, এইটো বিষয়ে মই শুনি